শুনা পাইছে? কিবা, এফালে বৰষুণ আহি
ইক' হৈ আছে। বৰষুণ দি আছে চাগে, ময়ো কাপোৰ লৈ আহো।
এতিয়া, এতিয়া।
নাই আৰু।
শুনা পাইছে এতিয়া?
উম।
এ-এফালে বৰষুণ দিব চাগে এতিয়া। এ কিবা বতাহ শুনা পাই আছে এতিয়া হাৱা আহি আছে কি
ওপৰ আছো কাপোৰ ল'বৰ কাৰণে বতাহ দি আছে।
বিয়াৰ কাৰণে বৰষুণ দিব যা
বৰষুণ দি আছে চাগে না দিয়া নাই হলেও কাপোৰ খিনি লৈ গৈ লৈ যাওঁ।
কিবা হাৱা আহি আছে নেকি?
উম।
ইয়াৰ কাপোৰখিনি আৰু পাছতে আহিব নালাগিব বৰষুণ দিলেও।
এতিয়া ক'ত লৈ যাব ডাইৰেক্ট ৰুমত বিচনাত। বিচনাত লৈ যাব নে কত লৈ যাব?
হা?
কাপোৰ বিচনাত লৈ যাব না' ক'ত লৈ যাব?
এ ভালকে শুনি পোৱা নাই অ', ফোন কপাত থৈ কেনে একদম।
শুনচা, এতিয়া?
উহো।
এতিয়া?
উম।
এতিয়া তুমি কাপোৰ বিলাক বিছনা থবি না কদবা নাপাঁও!
হেল্ল।
জানাই -
উ হু
এতিয়া ক'ত আছে এতিয়া?
হা?
ক'ত আছা তুমি?
ৰুম।
বৰষুন দিব,
হে? কি বৈ আছে?
একো কোৱা নাই। কি কৰি আছা, ভালকে শুনি পোৱা নাই বুলি কৈ আছোঁ।
এতিয়া
হম অলপ অলপকে শুনি পাই আছোঁ! এনেকা লাগি আছে যে, কোন ক'তবাত হয় কিনে একদম দূৰত ক-কথা পাতি আছে বুলি।
মই কাণতে লৈ আছোঁ তেতিয়াৰ পৰা কাণতে আছে ফোন, কাণতে আছে ফোন।
ভালকে শুনা নাই অঁ।
কাণতে আছে ফোন, বেলেগত লোৱা নাই। কাণোতে লৈ আছোঁ ফোনটো মই
শুনিছা, হেল্লো'
উম।
এতিয়া পাইছো হলেও বেকগ্ৰাউড চাউণ্ডটোৱে বেছি আৰু ইকো হৈ আছে।
হাৱা দি আছে, হাৱা।
উম।
কাৰণে মই এতিয়া মই এইটো কৰব নোৱাৰিব এতিয়াহে কৈছ-
এতিয়া ঘৰত কেতিয়া এই ধানটো- লগাব তোমাক।
একো ভালকে বুজি পোৱা নাই একো ভালকে শুনা নাই
তোমাৰ ঘৰত ধান কেতিয়া লগাব গেছে,
হা
কামটো কেতিয়া লগাব ঘৰত?
তুমি এতিয়া ক'ত আছা, বেলেগ জেগাত যাচোন একবাৰ। হেল্ল'।
খেদা নাই।
ভালকে শুনা নাই অ', ফোন ক'তবাত থৈ কিনে কথা পাতি আছে নিচিনা লাগি আছে।
কি কম আৰু মই, একো কৰবা নোৱাৰা হলো। মই বেলেগত আহিছো এতিয়া। আগত বেল কৰি ফালে আছিলি চাইডত এতিয়া আৰু বেলেগ চাইডত আহিলো মই।
উম এতিয়া ভালকে শুনিছো।
বচাই দিয়ে আছোতো, এনেই আছে, বেলকনিতে বহি আছো।
উম, নহয় অঠনি কি কৈ আছিলা।
মই কৈছোঁ তোমাৰ ঘৰত যে ধানটো লগাব বুলি কৈছে নহয়। এইটো লগাইছিলা না কৈছোঁ।
অ', আজি ৰাতিপুৱা কল কৰিছো মই। কলে ৰিছিভ কৰা নাই, খালি ৰাতি মানে বহুত বেছিকে বৰষুণ দিছে। টো, হলো আজি পৰা ষ্টাৰ্ট কৰিছো
আজিও, আজিও বৰষুণ আহিছে চাগে ন।
গম নাপাওঁ ইমান, কল কলে ৰিচিভ কৰা নাই আৰু।
ইমান ভাল বতাহ ঠাণ্ডা, ঠাণ্ডা।
পাছত কৰিবি ঘৰত কল।
হা?
পাছত কল কৰিবি ঘৰত।
কল কৰিলেও ৰিচিভ নকৰে ত' মই কি কৰিম, কালি মানে চাহ খোৱাৰ টাইমতো কল কৰিছিলোঁ তেতিয়া আহ, ঘৰত নাই। অহা নাই এতিয়ালকে বুলি কৈছিলে, খালি ভাইটি আৰু ভণ্টি আহিছিলে।
এতিয়া বাহিৰত থাকিবলৈ ইমান ভাল হৈ আছে, বা বাহিৰত থাকিবলৈ ভাল হৈছে এতিয়া। বাহিৰত থাকিবলে ভাল হৈছে এতিয়া, হাৱা দিয়ে আছে ন।
উম। বৰষুণ দিব নেকি বুলি ভাবি কিনে মই কাপোৰ চাপোৰ চব লৈ আনিছো।
বৰষূণ দি
দিব নে নাই আৰু। কালিও এনেকা হৈ আছিলে বৰষুণ দিব নেকি বুলি ভাবি আছিলো দিয়াই নাই কালিও।
অলপ অলপ হ'লে দিছে।
কালি, কেতিয়া?
ইমান টাইমতে অলপ অলপ আহিছিল নহয়।
একদম অলপ অলপ বেছি টো দিয়া নাই কিন্তু অলপ অলপ টো আহিছে।
উম। গম পোৱা নাই মই এতিয়া শুই গাইছিলে চাগে।
উম, অলপ অলপ।
আমি এতিয়া মানে ই বেলকনি চাইডত আছো না? তাতে পথাৰত ওচৰত পথাৰৰ ওচৰত।
উম।
উম। কি চৰে বুলি কয় এইটো, মানে জংঘলত যে চৰাই থাকে নহয় এইটো দাগ দাগ হাঁ হাঁ।
হাঁহ।
হাঁহ চৰে বুলি কয় অহ জংঘলৰ। যেন পায় হাৱৰ নিচিনাই ছেইম হয় এইটো আছে একদ ডাঙৰ ডাঙৰকে।
জংঘলত জংঘল জংঘল জেগাটো ইমান ডাঙৰ নাথাকে চাগে।
ইমান ডাঙৰটো নহয় কিন্তু অলপ ডাঙৰেই হয়।
মাংসবিলাক
ঘ ঘৰত থকা পৰাতো সৰুৱে হয়।
ঘৰত থকাটো অলপ ডাঙৰ আৰু বেছিকে ডাঙৰ এইটো কিন্তু জংঘলতো ভালে সৰু হ'ব আৰু। টো ডাঙৰেই।
কি শুনি পোৱা নাই।
অলপ ডাঙৰে
ই চাইদত অলপ অলপ ধানটো লগাইছে ইিফালেও এতিয়া বাৰ ই আমাৰ তোৰ শিকাব লগাব।
উম।
এনেকুৱা বতৰ হ'লে মানে ইমান ভাল লাগে ন।
অহ।
আৰু বৰষুণ বেছি দিলেও বানপানী হৈ যায়।
উম। এনে বেছিকে দিব নালাগে অলপ দিব লাগে, ইমান গৰম হ অকমান দিলেহে গৰমটো কমিব অলপ।
উম, উম, এতিয়া গৰমটো অলপ কমিছে এতিয়া হাৱা দি আছে।
সেইটো নালাগে, বেছিকে দিলেটো বানপানী হৈ থাকিব, যোৱা অহা প্ৰব্লেম হ'ব।
এনেকে ৰ যাবই আৰু ঘৰত ন শনিবাৰ হ'বটো। শুনছা?
উম।
লাহ
হেল্ল'।
উম আইচক্ৰিম থাকিলে ভাল আছিলে।
বি টেক ত পাব আইচক্ৰীম দুকানত যাব লাগিব।
আইচ ক্ৰীম খাই খাই আৰু ব্তৰ ইমান ভালে আহিছে নহয়। আৰামকে বহি কেনে আইচক্ৰীম খাই থাকিলে ইমান ভাল আছিল।
এনেকুৱা টাইমত খাব মই ভাল নালাগে কিন্তু একদম বেছি গৰম উঠিলেতো। খাব মন যায় বিশেষকৈ খাব মন হোৱা নাই।
গৰম টাইমেতো মই খাব মন নাযায় ঠাণ্ডা টাইম খালে। আনাদাৰ ফিলিংছ।
তেনেকুৱা হয় নেকি?
উম ঠাণ্ডা টাইমে খালেই বেছি ভাল লাগে।
হ'ব দিয়া হা, পাছত ন অহ', পাছত কল কৰি আছো।
উম।